ওম ক হা
অঁ শুনিছ নাই
আঁহ শুনি আছো শুনি আছো।
আছো আছো অ বৰষুণ চৰষুণ দিছে নি সেইফালে বৰষুণ নাই নাই দিয়া বাৰু এতিয়া কালি ৰাতি দিছিলে ৰাতিপুৱা টাইমততো এতিয়া ডাৱৰীয়া হৈ আছে বতৰটো
অ আমাৰ এই এই এতিয়া বৰষুণটো এৰিলে বাৰু অলপ আগত বহুত ডাঙৰকে দিলে তই ফ্লাইট পোৱাছাগে।
মাহত আছে আছে।
অঁ ভন্টি ক'ত পঢ়ে অঁ
ভণ্টী আমাৰ এই চেণ্টাৰত যে আছে যে হেৰি এম বেছ
এখনৰাই অ' তহঁতৰ বাই এতিয়া ক'ত পঢ়ি আছে? হা অ' অ' কমপ্লিট হ'ল নেকি পঢ়ি? অ' নাই হ ন ইয়াত দুবছৰ নে তিনিবছৰ হৈছে ন। অ'
চাৰি নম্বৰ চেমিষ্টাৰ পাইছে গে হে।
অ' অ' অ' এতিয়া। এতিয়া দৈ পেলাই মেলি পেলাই গৈ আছ নে?
দৌৰিবলে মেলিবলে গৈ আছোঁ। তাকে কালি নাই যোৱা আজি তাতে দেওবাৰ। বৰষুণ যে
আগ বাঢ়ি থাকে নাই।
আগবাঢ়ি ছেগে বাৰু। নৱেম্বৰত পৰীক্ষা হ'বই খাবি নাই।
যাব লাগিব লখিমপুৰহে।
দিলা ভাই।
উম
চ একেদিনাই হব চাগে হয় নাই? একেদিনাই নহয়। তই দুইত কিমান চনত জন্ম।
ছয় দুহেজাৰ ছয়।
হয়। তই যদি আমাৰ লগত পঢ়িবও পাওঁ। আমি আকৌ মই আকৌ সাত হে পম চাই মানে সেই কৰে। চন মতে দিয়ে অ'। ডাঙৰ ডাঙৰ বয়সৰ ল'ৰা ছোৱালী খিনিক মানে ডাঙৰ লগ- পঠা দিয়ে।
আহ আত্চ্ছা।
মানে এদিন দুদিন আগ পিছ হয় আও
অ' অ' অ'
একো নাই।
তাকে
মুৰা
থাকিব লাগে আৰু। মোৰ বাৰী খানা এটা দিছিলো যে অ। বাইঅখনত দুই নম্বৰ কমিলে।
দুই নম্বৰ, ক'ত দেখিলি এয়া? অঁ।
ৰাজৰ ভাগৰো দুই নম্বৰ কমিছে, মোৰ ভাগৰো দুই নম্বৰ কমিছে।
অঁ। অ এই উম সেইদিনা যে গৈছিলি যে ৰেলত যে?
অঁ।
অঁ, অঁ। বাকী তোৰ হেৰি ডিব্ৰুগড়ত পৰা নাছিলে জানো?
ডিব্ৰুগড়ত মই আৰু এটা দিছিলো।
অঁহ।
এ তো হেৰি হ'ল তোৰ কমিলে মাৰ্ক, মাৰ্ক কমিলে
নগ'লোৱে। অকলে অকলে হ'লো আও
তই অকলে অকলে সেইদিনা আমাৰ লগ মোৰ লগৰ মোৰ লগৰটো মই বজাৰত থাকো মানে
উম।
তাৰিখে পৰিচ
কে তাৰিখে?
বিছ তাৰিখে পৰি
বিছ তাৰিখ।
অ।
মোৰ ভাগৰ বিছ তাৰিখ আছিল নেকি? তেনেকুৱাই কিবা এটা আছিলে হ'বলা। অঁ।
তই গলি বুলি ভাবিছিলোঁ। মোৰ লগত কিমান গাল গৈছে বুলি ভাবিছ।
অঁ।
ৰাজ গৈছে, চুধাংশু গৈছে। বাস্তৱ গৈছে। অঁ।
সিহঁতি দিবলৈ গৈছে নে এনেই গৈছে? অ, অ। এ পইচাও নাছিলে মোৰ তেতিয়া যাবলে।
দী গৈছে নে ইমান ওখ-ওখ।
কি আছে
হিন্দী গছ বিলাক বোলো ইমান ওখ ওখ হৈছে
তই ভেন্দি লগাইছ নি
হিন্দী মানে আমাৰ হাই মালিকে খুৰাই
অহ
আগফালে খেতি লগাই দিছে দাংবডী ভেন্দি পুৰা ওখ ওখ হৈ গ'ল আমি খাই দিওঁ আৰু তাপাই
গম নাপায় নে
গম নাপায় পালে একো নকয় বাও
অ
এডশো মানুহ বেলেগত আমাৰ আমি য'ত থাকো মানে সেইখিনিত উ হেৰিয় ঘৰ খুৰা ঘৰ ইয়াত নহয় মানে অলপ অন আগত
অ অ অ
গধূলি আহি থাকে
অ অ তেনেকাত ভাল
তাকে
একেলগতে নাথাকিলে
সাপো ওলাই সাপ ওলাই বুলিহে ভয় লাগে গৰম দিন যে
এই ভিতৰত সোমাই নেকি আগতে।
এদিন সোমাইছিলে মই কাষৰ কুঠাটো। থাকোতে মানে গধূলি ডমত ওলাইছে সৰু ব ইমান ডাঙৰ সাপ।
নিজে ওলালে নে।
নিজেই ওলাইছে।
অহ। ওলাব চাবি আৰু সোমাই আহিব আকৌ।
তাকেহে। এই মানে অলপ জংঘল হৈ গৈছে। হাবি হৈ গৈছে মানে। চফা কৰেহে আকৌ গজে।
অহ। অ কোন পাকল সোমাই দিব তো গমেই নাপাবি।
এতিয়া আকৌ চাফা কৰিব আৰু, মানে আগফালে গছ দুজোপা কাটি পেলাই তাত, মানে সেই জেগাকনত দোকান বহাব।
অ' অ' অ'। তেতিয়া চাফা কৰিব চাগে চব।
তেতিয়া চফা হৈ যাব আৰু
উম।
জেগাটো ভাল। আগফালে পুৰা ঘাঁহনি, এই পুৰা ঘাঁহ এই যে বেচে যে।
অ' অ' অ'।
ঘাঁহ পুৰা একদম, মুকলি সেউজীয়া।
এ ৰাস্তা কিনাৰতে
ৰাস্তাৰ কিনাৰতে মানে, গহপুৰৰ পৰা সোমাব লাগে অলপ।
অ'।
মই যে তোক দেখাইছিলো সেইদিনা। সেই ৰাচ ৰাস্তাটোৰ কাষতে আৰু।
আৰু তোৰ কেইবছৰ আছে?
মোৰ আৰু দুবছৰ আছে।
দুবছৰ।
উম।
লেখনত এইবাৰ ওলাব নেকি হয় নাই?
লেখনত এবাৰ নোলাল, লেখনহঁতৰ আৰু এবছৰ আছে।
অ' আৰু এবছৰ অ'। তাৰপিছত এতিয়া, এ তাত কম, তাৰ পৰা ওলোৱা পিছত কি কৰিবি এতিয়া?
তাৰপিছত ওলোৱাৰ পিছত জানো কি কৰো! কিন্তু সিমান সময়লৈকে থাকিবলৈ মন নাই। বাকী মানে, এই বাকী বাকীবিলাকতে মানে অলপ, চেষ্টা কৰি আছো ধুই মেলি।
অ' ধুই মেলি এ লাগি যাব তাতে তেনেকুৱাতে, লাগি যায়। তেওঁ আমাৰ বয়স হোৱা নাই ন
ক শ ন তাতে এবাৰ বেয়া লাগিছো আৰু দুই নম্বৰ জখত নাম ন
উম।
কষ্ট কৰি ম দুই নম্বৰ ন ল
উ। এ লাই য লাই যও মই বাদেই দিলো সেইফালে ফিল্ড যাবলৈ ৰাতিপুৱা উঠিবলৈ এলাহ হয় কিনো হ'ব মোৰ ভাগৰ। মই নিজে কৰিবিব প নে
তোমাৰ?
মাথাটো মাৰিবলে মাথাটোতো মাথাটোতো মাৰিয়ে থাকো এতিয়া এলাহ সে চব চফা দি
এই গৰম দিন কেইটা বাও ভালেই ঠাণ্ডা দিনকেইটাহে অলপ অস্থা
অ' অ' উম।
উঠিবলৈ অলপ কষ্ট হয়।
কষ্ট ন মোৰ যেতিয়া যেতিয়া মন যাব মোৰ। ঠাণ্ডা গৰম একো নহয় মানে মানে এলাহটোৱে মোৰ মানে কি কোৱা অ' ডাঙৰ সমস্যা ইনে ঠা গম বুলি পেলাই মই এইবিলাক। কৃষ্ণাই
আমাৰ দেউতাই এতিয়া কি কয়?
আমাৰ নে?
উম
এতিয়া দোকান আছে আৰু
তহতৰ দোকান কোনখিনিত আছে অ'? এই শ শিক চালাখন ওচৰত আছে নেকি?
ন ন ন উম চেণ্টাৰতে। এই কি বুলি ক'ম বেংকটো দেখিছ নহয় আমাৰ চেণ্টাৰত থকা বেংকটো, বেংকটো ফ্ৰণ্টতে হোটেল।
থিকে আছে চলি থাকিলে হ'ল আৱ, অহ
তেনেকে আৱ।
চলি থকাটোহে লাগে আৱ।
উম। এতিয়া আকৌ বেলেগ এটা মাথা মাৰি আছো সেইটো হ'বগে নহ'ব গে নেজানো আৱ। পইচা কেইটকামান মানে উলিয়াবলে মাথা মাৰি আছোঁ, পইচা ওলালে আৱ সেইটো
সেই কিবা এটা কৰিবলে হ'লে আগতিয়াকে পইচা কেইটামান দৰকাৰ হয়।
উম মাত্ৰ মই হেৰি পাঁচ লাখ মান উলিয়ালে হৈ যাব বাকী তোমাৰ লগৰটোৱে মেনেজ কৰিব বাৱ। দুটাই মিলি লৈ দুটাই কৰিম বুলি ভাবিছোঁ বেলেগ এটা ব্যৱসায়।
ব্যৱসায় বোৰ লাভ আছে ব্যৱসায় কৰিব জানিলে লাভ আছে।
ব্যৱসায় মানে তেনেকুৱা ব্যৱসায় নহয় মানে হেৰি, এ জুলীয়া বিধ যে পাই যে।
সেইটোতো একেবাৰে, সেইটো সেইটোতো একেবাৰ ভাল হ'ব।
সেইটো
অ, অ টো চবে কৰিব নোৱাৰে
তাপা মানে হেৰি টাইপত বনাই দিম এনেকে দোকান টাইপত আহিলো খাব চাব পৰাকে।
ধল পত বনালো হৈ যাব।
উম নাই তলপত তেনেকোৱা নাই ন।
উম
এ ইল অ পিছল গৰি গেছ এজেঞ্চিটোত আছে গেছ এজেঞ্চিটোৰ ওচৰত আছে বাউ এই বা মাজে সন্ধিয়া আছে যে
এ সেইখনত পাই জানো মই গম নাপাওঁ অহ
হেট তেনেকুৱাকে কৰি দিম মানে
অ হব দে
উম হ'ব ঠিক আছে দে অ